অ শুনিছেনে? শুনিছেনে? অ' কি কৰি আছে এয়া আছো এনে আবেলি কিবা এটা খাই এয়া।
চাহ-তাহ খায়।
অ'। ভালেই ভালে আপোনালোকৰ ভালনে ঘৰত উ'ম খোৱা বোৱা কিহে কৰিলে ভাত পানী।
ভাত হেৰি এইটো এ! ভাত খালো অ'
অ' কিহে খালে?
ভাত এই ভেদাইলতা আছিলে, ভেদাইলতা মাছ তেনেকে বনাইছিলে।
অ'।
ভেদাইলতাটো আজি বৰ ভাল বস্তু খালে, তেতিয়াহলে।
কিমাননো এইবোৰ ফাষ্টফুড খাই থাকিব। দোকানৰ পৰা কিনা। আজি কোনোৱে এ হেৰিহতে ঘৰৰ বাৰী এতিয়া বোলো বুতুৱালু্ঙগে কিবাকিবি।
অ', মানে ভেদাইলতাটো ভাল, বহুত ভাল বস্তু ন। একদম তেজৰ কাৰণে।
অ'।
অ', খুব ভাল ভেদাইলতা, মানিমুনি এনেকে খাব লাগে। এনেকে খাব লাগে আৰু ধুনিয়াকৈ।
অ', এইয়া ভেদাইলতায়ে মাছে বনালো।
অ', অ', বাকী এনেই ফাক মই তেনেকে দালি মুগু দালিটো
নাই, সেইবোৰ খেতি-চেতিবোৰ ভেদা, সেই কি ভাত কেৰেলা, কুন্দুলি তেনেকে হ আৰু কেতিয়াবা ঢেকীয়া ললোঁ, কেতিয়াবা নৰসিংহ কেতিয়াবা পচলা বনাও কলডিল। অ', এই তেনেকেই আৰু ময়ো বোলো কিনা বোৰ ন' কিমান খাই থাকিম। এই বাৰীতে বোলো যাওঁ আৰ, আকৌ মান মানিমুনি ন
অ', এই পচলাটো খুব খুৱাব লাগে গম পাই নে। পচলাটো একদম থাইৰইডৰ কাৰণে খুব ভাল। অ', থাইৰইড নে ইউৰিক এচিডৰ কাৰণে-কানে খুব, কিবা এটা কাৰণে বহুত ভাল। অ', ইউৰিক এচিডৰ কাৰণে ভাল, অ। এইবোৰ প্ৰেগনেঞ্চি মাডাৰকো খুৱাব লাগে। অ', বহুত
পচলাৰ পাছত আকৌ কলডিল কলডিলো তেনেকে, সেইবোৰকে কচু-তচু সেনেকে খাওঁ আও।
অ'! এ, এইবোৰ মানে বহুত ভাল বস্তু। অ'! কলডিলটো ভাল, বহুত ভাল মানে। একদম তেজ নাইকিয়া মানুহৰ কাৰণে খুব খাব লাগে, কলডিল। তাকো এ, তাৰপিছত আপোনাৰ কচুৰ থুৰ মানিমুনি সেইখিনি পাচলিয়েই ধেৰ আৰু আমি বিচাৰিবলৈ গ'লে ধেৰ পাচলি থাকে। ঘৰতে থাক
তাকেহে, খাবও নাজানো, নাজানো নি-নিচিনা।
অ'! এইবোৰ এতিয়া, অ'! এই কি কয় এইবোৰ, এই প্ৰেগনেন্ট মাদাৰ আকৌ। যিবোৰ প্ৰেগনেণ্ট গৰ্ভৱতী মহিলা সে এইবোৰ, খুৱাব লাগে আৰু অলপ চলপ। সিহঁতক খুৱাব লাগে, মানিমুনি চানিমুনি অ'! মানে সদায় নহয় আৰু সদায় পোৱালিটো আপোনাৰ আ' প্ৰেছাৰতো বেছি হৈ যাব।
বেছি হৈ যাব। প্ৰতিটো বস্তু অভাৰ নহয় মানে, আপোনাৰ জোখত, জোখত প্ৰতিটো বস্তুৱে খাব লাগে। কলদিলে আইৰন আনে।
উম! ঠিকে আমাৰ সে আমাৰ ঘৰতো আছে আৰু বৌ এজনী তে তেওঁকো কেতিয়াবা, উম! এ, আমাৰো এই বৌ এজনী আছে তেনেকে গৰ্ভৱতী। অ'! তাইকো সেই খুৱাওঁ কেতিয়াবা।
কাৱৈ মাছে নৰসিংহ ভাল লাগে।
অ'!
সেইবাৰে নৰসিংহ সৈতে ভেদাইলতা জোল।
কাৱৈ মাছটো খুব খাব লাগে। কাৱৈ উম, কাৱৈ মাছটো মানে আজিকালি কাঠ মাছ পাবলৈ নাইকিয়া হৈছে নহয় গম
নাই অ'! সেইটোৱে নায়েই আজিকালি। মানে, আপোনাৰ এই যিটো, লোকেল কাৱৈ সেই নাই আপোনাৰ হেৰি এইটো আছে আৰু এইটো কি কাৱৈ বুলি কয় বহুত ডাঙৰ ডাঙৰ যে কাৱৈটো। জাপানী কাৱৈ আমাৰ লোকেল কাৱৈ পাবলে নাই।
অ সেই জাপানী কাৱৈটো খুব খা মানে সেইটো ইমান হেৰি নাথাকে গম পাইছ
নাপায় অ সেইটোত এ এইটো যিটো লোকেল সেইটো অমান হেৰি নাপায়।
জাপানী কাৱৈটো হেৰি এ মানে খালেও যেন খোৱা যেন নালাগে।
উম হয় অ। তাৰ পাছতে আৰু দিম চিমো তেনেকে লোকেলটো পাবলে নাই এইবোৰ খোৱাত পৰাও
অ লোকেল ডিম ক'ত পাব আজিকালি মানুহে কুকুৰাই নোপোহে।
উম আৰু এই মাছ-মাংস মানে খাবলৈ তেনেকে আহি যে এইকাৰান ঘৰৰ বাৰী এইবোৰ খাই। পেলাই আৰু ভিটামিন আইৰনৰ কাৰণে।
হয়-হয়
ডাক্তৰৰ ওচৰলৈ গৈ ভিটামিন হেৰি ক অ' বাহ্মীটো পাও নহয়। উম। এইটো বহুত ভালো স্মৃতি শক্তি বঢ়ায়।
একদম প্ৰেগনেণ্ট মাদাৰক আপোনাৰ ৰাতিপুৱা। গৰ্ভৱতী মহিল বিলাকে ৰাতিপুৱা এক গিলাছ। এইগিলাচ খাই দিলে মানে পিচি পেলাই যিটো ৰস ওলায়।
উম।
সেই ৰসটো আপোনাৰ খুৱাই দিব লকে মানে ভাল আৰু বেবিটোৰ কাৰণে।
উম। আপুনি হেৰি চিনি পায় ন নাই? হৈূৰিয়াম লখী।
পাৱ পাৱ। সেইটো হজম শক্তিৰ কাৰণে ভাল লি ক ন
অ' হজম খা ভাল। লিবাৰ। অ' লিভাৰৰ কাৰণামে
আহ। সজৰ শক্তিৰ কাৰণে ভাল। উম। এই সেই সেইটয়ে আৰু কিছুমানে এতিয়া প্ৰেগনেন্ট মানুহ বিলাকে ধৰ কিবা কিবি খাই দিয়ে। তাৰ ফলত গেছ ম স যায় গেছটোতো আজিকালি বহুত খুব।
উম। যি টি মানে এইবোৰ, আমি আমাৰ এনেকা এনেকুৱা হয় আমাৰ জলপান বা এনেকুৱাবোৰ আমি নাখাও কিন্তু আয়ুৰ্বেদিকো আপোনাৰ ঔষধ চষধ সেইবোৰ পৰা খোৱাদ পায়। বা আয়ুৰ্বেদিকৰ যিবোৰ ভাল ভাল কিবা কিবি। বুলি কোৱা নাই মানে। প্ৰতিটোৰে। কিন্তু ঘৰতে পোৱা বস্তু খিনি।
অ'
ৰ ফল মূলো আপোনাৰ কোলা জামুটো যে। আজিকালি। আমি কিমান। বুটলি-বুটলি খাওঁ।
এ, এই কলা জামৰ ৰসটো হেৰি, কলা জামৰ ৰসটো, কলা জামৰ ৰসটো কি। ক মানে গম পাই নে বুটলি পেলাই। বুটলি পেলাই মানে ৰস। উলিয়াই হেৰি বৈয়ামত ভৰাই লাগে তাৰপিছত লেট্টিন হলে। লেট্ৰিন হ'লে তাৰ আপুনি আছে। চামুচ খালে।
উম ভালো আমি আগতে থওঁ নহয়। ডাঙৰ -ডাঙৰ যিটো ক'লা জামুক।
অ' সেইটো অকমান মানে হেৰি কেহা টাইপ
ইহঁতে জাল বহুত আকৌ।
সেই বহুত জাল। মোৰ এবাৰ মানে লেট্ৰিন হওঁতে এচামুছহে খাইছিলো জিভা কিবা হৈ গৈছে মানে আপোনাৰ।
উম।
জিভা কিবা হৈ হৈছে স মানে এনেকুৱা এটা বস্তু ন খাই দিয়াৰ লগে -লগে আপোনাৰ লেট্ৰিনটো ভাল হৈ যায়।
অ'
উম।
তাই প্ৰতিটো আমাৰ এপুৱা প্ৰতিটো বাহিৰত পোৱা প্ৰতিটো। মানে বস্তুৱে আপোনাৰ ঔষধৰ। আছে মানে
উম- উম আৰু ই এও এইবোৰ প্ৰেগনেণ্ট মানুহে। এপ হেৰি গৰ্ভৱতী মহিলৈকে ৰাতিপুৱা আপোনাৰ এইবোৰ এ হেৰি মানিমুনি-চানিমুনি খুন্দী খালেতো সেইটো বহুত গেছৰ কাৰণেতটো এনেও ভাল।
উম আৰু হেৰিটো যেনিবা নাইটো টিকনি বৰুৱা যে।
অ টিকনি মুৱা তাৰপাছত আকৌ এইটো কি কয় চেকমাহ
টো আপোনাৰ নোৱা হলে যে পেট বিষ হয় যে। সেই টিকনি বৰুৱা আগটো যদি
অ হয় নি এই শাক দুপা আমাৰ এইফালে দে দেখা নাই অ মই।
কিন্তু মানে সেইটো আগটো আৰু তিনিটা বা পাঁচটা বনোৱা হ'লে যিটো পেটৰ বিষ হয় মাহেকীয়া হলে। এ মাহেকিয়া তেতিয়া আপুনি খাই দিয়ে একদম মানে একে চততে ভাল কৰি দিব।
অ মই আকৌ এইটো আজি প্ৰথম শুনিছো দেই।
হয় নেকি আকৌ নীলা জীৱনৰ তাতোকৈও বহুত
অ-অ নীলা জীৱনৰ শিপাটোৰ কথা শুনিছো বাৰু এইবোৰ বহুত দৰৱ আছে মানে আমাৰ ইয়াত। তে মানে-মানে সেই মানুহ বিলাক কেওনি
আকৌ হেৰিতো আপুনি চিনি পায় নে নাই এই ৰাস্তাই-চাস্তাই যে এইটো বোনত, তোমালোকে জনিবা সেইটো এই য'তে-ত'তে হয় যে সৰু-সৰু হালধীয়া হালধীয়া ফুলটো যে। অ' এইটো মহা ভিংগ ৰাজ বুলি কয় এইটো আপুনি উলটা পাত, চাত কোনটা নাই এই এ পুৰিলে মেলিলে
অহ-অহ-অহ,
একটো মহাবভিংগ ৰাজ বুলি কয় একটো হালধীয়া বৰ ধুনীয়া লাগে দেখিবলৈ য'তে ত'তে হয়।
য'তে ততে হয় ধুনীয়া লাগে সৰু-সৰু হয় নে বাৰু গোল-গোল।
অ গোল-গোল হালধীয়া ফুলটো যে উম।
এইটো এটা আ আৰু এবিধ পায় নহয় এ-এ-এবিধ চব্জি বনাই খাই, পনো পনো খাই অ', পনু ওলোৱাটো খাই চব্জি বনাই। মাছৰ লগত সেইবোৰে খাব লাগে, এতিয়া সেইবোৰে ঘৰৰ এনেও মা এনেও খাব লাগে ধৰক এতিয়া গৰ্ভৱতী মহিলাবিলাকে সেইবোৰ মানে ঘৰৰ বস্তুটো এতিয়া যিকোনো স্পাইচি বস্তু খায় দিয়াটোত মছলা জাতীয় খাই দিয়ে সিহঁতৰ গেছটো বেছি হৈ যায় গেছ হোৱাৰ লগে, লগে ইটো সিটো খাই দিয়া লগে চবফালে বাঢ়ি যায়।
আপোনা হেৰি লিভা ৰঙা মোৰ মানে আগ ইমান খাবলে ববলে মন নাযায় মানে এ মই দেখিবই নোৱাৰো মানে কণ্টিনিউ এমাহ খালো বেছি নহয় কম, কমকে মানে ৰাতিপুৱা মোৰ সেয়া খায় পেলাই মানে মই বহুত মানে মই চা
এই ভূঞ আমলখি এনেকে পাতৰ তলত হয়, নেকি বাৰু?
নহয়, নহয় একদম এ, একে মাটিত লাগি থাকে পাতৰ তলতে গুট এ, আমলখি নিচিনা গুটি থাকে।
অ'।
এই হেৰিটোৰ নিচিনা আপোনাৰ নিগাজি বনৰ নিচিনা পাতটো, আমলখিজোপাৰ নিচিনাই পাতটো, আপোনাৰ। বহুত ভাল হৈ যিবা।
ভাল ভাল, অ', নহ মই এনেই গছজোপা দেখিছো, কিন্তু কিহত ব্যৱহাৰ হয়
এইটোৱে ফেটি লিভাৰ ভাল কৰে।
এইটো কি ৰসটো খাই নে কিনো?
ৰসটো খাই অ', আপুনি এনেকে ৰ কেঁচা ৰসটোও খাব পাৰে, তাৰ পিছত আপুনি সেই আগদিনাখনিয়ে বুটলি পেলাই শিপাই চিপাই সিজাই পেলাই সেইটো যিটো মানে পানীটো সেই পানীটো খালেও আপোনাৰ ভাল। বহুত ভালো মানে প্ৰেচাৰ চুগাৰৰ থ কা মানুহো খাব পাৰে মানে।
আহ। ভাল বস্তু দেখোন তেতিয়াহলে খাব পাৰে।
উম খাব পাৰে অ আমি খাও মানে সেইটো। খাওঁ কাৰণে কৈছো আপুনি জানিব তেতিয়া?
অ ম ভালে কৰিলে কৰি দিছে। তেতিয়া সেইবোৰ কিছুমান কথা আমি নাজানো ন। আৰু এইবোৰ এতিয়া পণ পৱ এতিয়া নাই। নাই বৰণৰ দৰবত ধক এইটো যে বগা বগা ফুল নিচিনা যে কি বুলি আছিলে নামটো পাহৰি থাকি সময়তটো কি বন বুলি কয় গোন্ধোৱা বন গোন্ধোৱা বন চিনি পাই নেপাই জানো তি তিনটা অ তিনটা তিনটা তিনিটা তিন পাৰ তিনিিবাজাত বগা বগা ফুল থাকে বস্তু
অ গোন্ধোৱা পোৱা নহয় আপোনাৰ হেৰি আকৌ এইটো কি বুলি কয়?
তো নামটো নেজানো দে
তিতা যে তিতা নহয় জানো পাতটো খাবলৈ
তিতা এ ভাজি খোৱাাতটো নহয় সেই ডোন বন্ টো। কথা
অ দুৰোণ বৰ্ণ অ মোক গোন্ধিয়াবন চিনি পাওঁ বাৰ অ গম পাইছো অ
আ আনি এনেকে জালুক চালুক দি পিচি খুৱাই ন সেইটোৱে উ উ বাৰ মই খবৰ এটা লওঁ বুলি ফোন কৰিছিল কৰা নাই বাৰ তেতিয়া ঠিক আছে হ'ব দিয়ক অ অ।
আকৌ ফোন চোন কৰিব।